আহ শুনাব অ অ শুনিছোঁ শুনিছোঁ
অ খবৰ কেনেকুৱা
আছোঁ দিয়া এই অকমান আগত ভাত খাই উঠিলোঁ এতিয়াল'বনে জিৰণি লৈ আছোঁ অঁ
মই খোৱা নাই ৰবা খাম আৰু
এই গৰমো পৰিছে ৰ'বা বহুত তাকেইতো
বহুত গৰম পৰিছে ভাত কিহে দি ভাজি
আজি মানে গৰমৰ পৰা কাৰণে বিশেষ একো হোৱা নাই টেঙা আঞ্জা খালোঁ গৰমত যিহেতু টেঙা ভাল স্বাস্থ্যৰ কাৰণেও ভাল অঁ অঁ।
তাকো গৰম বহুত পৰিছে মানে তোমাৰ মই এটা নিউজ পালো যোৱাকালি।
অঁ।
তোমাৰ ইউৰোপৰ দেশ বিলাকৰ বহুত গৰম বহুত মানুহ মৰিছে।
গৰমৰ কাৰণে নেকি?
হয় হয় এই ফ্ৰান্স, তোমাৰ জাৰ্মানী, ইউৰোপ ওপৰত মানে তোমাৰ কি কৰিছে মানুহ বহু মৰিছে আৰু তোমাৰ মানে কি এ চি দোকানত এনেকে ভিৰ লাগিছে। তুমি তো তোমাৰ পায় ৰাস্তাই ৰাস্তাত। তোমাৰ কি একদম উঠি উঠি যাইছে গলি প যাইছে আৰু তুমি তোমাৰ ব চকা
উম উম উম।
সেইবিলাক গলি গলি চাই আছে মানে তোমাৰ আৰু তোমাৰ চিগনে প্লাষ্টিক বিলাক গলি গৈছে ইমান ৰ'দ দিছে আৰু তোমাৰ মানে কি এতিয়া কি কৰিছে এই গাড়ীত যি তোমাৰ গাড়ী দি তোমাৰ পানী মাৰি আছে এতিয়া তোমাৰ এই পাইপ দি বা ডাঙৰ ডাঙৰ গাড়ী বি এই ৰাস্তা ৰাস্তা মানে বহুত ওপৰলৈ তাৰে মানে জলবায়ুটো ভাল কৰিবৰ কাৰণে এইবিলাক কৰিছে আৰু তোমাৰ মানুহ বিলাকে ঠাণ্ডা বৰ মানে অলপ হয় হয় মই নিউজটো পালোঁ আজি হ'ল চাৰি পাঁচদিনমান হ'ল। তোমাৰ জাৰ্নামী জাৰ্মানী তোমাৰ বাৰ্লিনত আৰু তোমাৰ ফ্ৰান্সত বেছি হৈছে।
অ বৰ ভয়ংকৰ কথা হৈছিলে মানে আমাৰ এতিয়া হলে দেখোন দিগদাৰী আছে ন। মানুহ মৰি যাব এই সৰু ল'ৰা ছোৱালী বা বুঢ়া মানুহ।
হয়।
অ অ মানে মই শুনিছিলো যে এইবাৰ আটাইত গোটেই মানে বহু বছৰৰ মূৰত বোলে আটাইতকৈ বেছি গৰম পৰিবলে কিবা মানে এইবাৰ সূৰ্যটো বোলে- বেছি ওচৰত আহিছে বুলি কৈছে মানে। আমাৰ পৃ পৃথিৱীত সেই গতিকে মানে কিবা বোলে ডেৰশ বছৰ মূৰত মানে এনেকুৱা হোৱা বুলি মই ডিম্পু বোৰাৰ ভিতৰত মানে গম পালো।
হয় মানে তাত মানে চাব গ'লে বেছি গৰমো নাই তোমাৰ। তাত মানে তোমাৰ ফৰ্থী মানে তিয়াল্লিশ ডিগ্ৰী চলি আছে। কিন্তু তাত মানে তোমাৰ কিবা এটা হেৰি কেনে এটা- কিবা হয় এই নিউজটো চাইছিলো কিবা এটা প্ৰব্লেম হৈছে মানে তাৰ তাৰ কাৰণে গৰম হৈছে মানে তোমাৰ দোকান বিলাকত ইমান ভিৰ লাগিছে এচি চব ফালে এচি লাগে চবকে। তাত তাৰমানমানে এছিয়ে ফিৰ এ ছি নাইকিয়া হৈ গেইছে এতিয়া তোমাৰ। মানে ইমান হৈ গেছীয়। তোমাৰ ভাবি চোৱা, ৰাস্তা ৰাস্তাৰ তোমাৰ সেই ফিটাডাল গলি গৈছে। তোমাৰ গাড়ীৰ টায়াৰ পৰ্যন্ত গলি গৈছে।
মানে মানুহ জীয়াই থকা দিগদাৰ হ'ব। এতিয়া মানে যেনেকুৱা পৰিস্থিতি হৈছে। না
হয়-হয়।
অকনমানো বতাহ চতাহ নাই ক'তো মানে। ইয়াৰ কাৰণ তুমি কি বুলি ভাবা? মই কিন্তু কৈ, গছ গছনি বিলাক নাই ধৰা, কাটি পেলাইছে। মই এটা প্ৰধান উত্থাপন উলাইছো। তুমি কি ভাবা? তোমাৰ ম
গছ গছনিতো সেইটো হয় বাৰু। তোমাৰ মানে আৰু হেৰি হৈছে মানে কাৰখানা বিলাক যে হৈছে, ইণ্ডাষ্ট্ৰী বিলাক।
অ' অ'।
তাৰ মানে তাৰ কাৰণে প্ৰভাৱ পৰিছে বহুত। মানে তোমাৰ এইবিলাক চোৱা, এই বিলাক যায় আকাশত মানে বাই
অ' অ'। প্ৰদূষিত কৰি দিয়ে। হয়, হয়।
কিন্তু পৰিৱেশ একদম বেয়া হৈ যায় আছে। এতিয়া তুমি ভাবা ইউৰোপত দেশ বিলাকতো আগতে আমাৰ ইয়াৰ পৰা মানুহ ফুৰিব গৈছ ইউৰোপত দেশ বিলাক বহুত ঠাণ্ডা দেশ বুলি
হয়।
এইবিলাক দেশ ঠাণ্ডাৰ দেশ বুলি কয় এনেই তোমাৰ।
উ, উ।
কিন্তু সেইবিলাক দেশতে হেকুৱা হৈছে মানে আৰু পিছত কি নহ'ব তোমাৰ।
তাকেইতো, বৰ ভয়ংকৰ কথা হৈছে তোমাৰ। পৰা মানে গম পালো, যদি এনেকুৱা যদি আমাৰ ইয়াতো হ'ব ধৰে দেখোন মানে মা মানুহ থকা দিগদাৰেই হ'ব।
হয়, হয়, হয়। মানে তুমি চালে পাবা, তুমি চচিয়েল মি এটাত সামাজিক মাধ্যমত অলপ গ'লে মানে তুমি নিউজ বিলাক চালে তোমাৰ এই ৰিলচ বিলাকত আহি আছে, ইনষ্টাগ্ৰামত, তোমাৰ ফেচবুকত আহি আছে। নিউজ বিলাকত আহি আছে তোমাৰ।
অ'। এই প্ৰকৃতিৰ মানে বহুত মানে প্ৰকৃতিত আমি মানে মানুহেই এইবোৰৰ কাৰণ প্ৰধান দায়ী বুলি মই ভাবো। কাৰণ মানুহৰ কৰ্মৰ ফলতে এনেকুৱা ধৰণৰ মানে হৈ হৈছে যে, আমি প্ৰকৃতিক ধ্বংস কৰিছোঁ, তাৰ উপৰি তোমাৰ আমি যিমানে মানে আ আধুনিক হৈ গেছো এতিয়া, আ এই কি কয় মানে গাড়ী-মটৰ, কল-কাৰখানা দিন-দি-দিনে ৰাতিয়েটো চলি আছে। সেইবোৰৰ মানে এইবোৰ, ধোঁৱাবোৰ ক'ত যাব তাৰে কেমিকেলবোৰ মানে জ্বলাই পেলাই সেইবিলাক ক'ত যাব? সেইবিলাক আমাৰ পৃথি, বাতাবৰণতে মানে এ সন্মিহিলিত হৈ গৈছে। প্ৰকৃতিৰ বাতাবৰণত। গতিকে, মই ভাবোঁ মানুহৰে মানে এইবিলাক কৰ্মৰ ফল ভোগ কৰি আছোঁ।
হয়। আৰু তোমাৰ মানে এইবিলাক হেৰি, মানে তোমাৰ হেৰি আছে মানে, তোমাৰ অলপ মান এইবিলাক, এয়া চব বস্তু তোমাৰ একদম নেচাৰেল নহয় তোমাৰ বস্তুবিলাক মানে।
নেচাৰেল হয়। এতিয়া তুমি খাদ্যৰ পৰাই একো নেচাৰেল নোপোৱা হয় নে?
হয়, হয়। চব তোমাৰ হেৰি ভেজাল জাতীয় বস্তু তোমাৰ সেইটোটো সেইটোয়ে তোমাৰ কল-কাৰখানা এইবিলাক হৈছে, তোমাৰ ইণ্ডাষ্ট্ৰীবিলাক হৈছে। তাৰে কাৰণে বহুত ক্ষতি হৈ আছে। তোমাৰ গাড়ী বিলাকতো আছেই। গাড়ী-মটৰ
হয়, হয়।
কিন্তু, কালি নিউজটো মানে পৰহি কালি গম পাই মানে মই আচৰিত হৈছো মানে নিউজটো মা মানে তোমাৰ, সেইবিলাক দেশ আগতে তুমি ঠাণ্ডাৰ দেশ বুলি মানে আমি জানিছিলো মানে তোমাৰ ইউৰোপত দেশবিলাক। এইবিলাক দেখতে জীয়ায়ো কৰিছে। আমাৰ দেশত কি নহ'ব পিছত।
তাকেইটো।
আমাৰতো, তোমাৰ হয়, হয়। আৰু তো আমাৰ আছেই দিল্লীখন ইমান গৰম। দিল্লী
দিল্লীত ত-তাকেতো দিল্লীত বৰ্তমানে প্ৰায় তিয়াল্লিশ ডিগ্ৰী পঞ্চল্লিশ ডিগ্ৰীত মানে মানুহ একেবাৰে বাহিৱত ওলাব নোৱাৰা লকডাউন সদৃশ পৰিৱেশ হৈ যায় বোলে। লকডাউন দিবলগীয়া হয়।
হয়। মানে দিল্লীত তোমাৰ মানুহ বিলাকে মানে চব এচি খাই থাকে হেবিলাকে। সিহঁতি মানে তোমাৰ এনেকে বাহিৰত নোলাই কিজানি।
এচিত নোহোৱাকে তাত মানে থাকিবই নোৱাৰিব।
নোৱাৰে নোৱাৰে, আৰু তোমাৰ আমাৰ ইয়াৰ পৰাও কিছুমান মানুহ যায় ন, কোম্পানীত যোৱা। সিহঁতে মানে ৰুম ভাড়া কৰিলও অফিচত গ'লে মানে সিহঁতে মানে কোম্পানীতে এচি মানে তোমাৰ চব ৰুমতো এচি লগাই লৈ।
অঁ, অঁ।
কিন্তু দিল্লী আমাৰ হয় হয় দিল্লীত তোমাৰ বেছি। এতিয়া আৰু ৰাজস্থানত বেছি নেকি তোমাৰ।
ৰাজস্থানত উত্তাপটো বেছি যিহেতু মৰুভূমিৰ ঠাই নহয়।
হয়।
তাৰে মানুহে চাবাচোন বগা কাপোৰ পিন্ধে মানে বগা কাপোৰ পিন্ধিলে বোলে ৰ'দতটো মানে। মানে এ ৰে ৰেফ্লেষ কৰি পঠিয়াই দিয়ে আৰু যদি তুমি কলা কাপোৰ পিন্ধা নহয়। কলা কাপোৰ পিন্ধিলে ৰদতো তোমাৰ অধিক শুখে এইটো আমি বিজ্ঞানতো পাইছিলো। এই সপ্তম নে অষ্টম মান চিন পাইছিলো যে গৰমৰ দিনত কিয় বগা কাপোৰ পিন্ধিব লাগে। ক'লা কাপোৰ কিয় পিন্ধিবমান লাগে তুমি পাইছিলা নে?
মই পাইছো কিজানি মোৰ মনত নাই কিন্তু।
হয় হয় ত সৰুতে পাইছিলো।
আৰু তোমাৰ মানে এতিয়া মানে তুমি চাব গলে। মাৰ গাঁৱতো দুদিনমান পি বেয়া হ'ব এতিয়া মানে তো ফেন টো আছে দুইদিনমান পাছত পাৰিলে।
হয় হয় বিশেষকৈ মানে গাঁৱত। কাৰেণ্টৰ বহুত মানে লুকা ভাকু হয়। হয়নে এই গতিকে কাৰেণ্টটো যদি ইমান যাই থাকে বাৰে বাৰে গতিকে বিকল্প হিচাপে তোমাৰ বেটাৰী লব লাগিব বেটাৰ। কাইলৈ ল'ব লাগিব নে কি কোৱা।
আৰু এতিয়া তোমাৰ মানে হেৰি গাওঁ বিলাকত চাবাচোন গাঁৱৰ এতিয়া তো মে মানুহ বিলাক আগতে গাঁৱত তোমাৰ মাৰ বতাহ বৰ পথাৰত গৈছিল কবাৰ পিছফালে বাঁহৰ তলত গৈছিল বস্তি বুলি কয় সেইবিলাক জাগাত গৈছিল। কিন্তু এতিয়াতো গাঁৱৰ মানুহ এইবিলাকৰ ৰুমৰ পৰাই নোলায় দেখোন।
অৱ অৱ অৱ গছৰ তলত বহিছিলে মুকলি বতাহ লৈছিলে নে? গাঁৱৰ মানুহ বিলাকে মই দেখিছিলো আগতে
তোমাৰ এই তোমাৰ কি বুলি কয় বিচনী বিচনী লৈ কিন্তু বিচনী মাৰি আছে, তোমাৰ। এইবিলাক, কিন্তু এতিয়া দেখোন চব ফেনৰ তলতে থাকে তেনেকে।
অৱ।
মানে গৰমতটো কিন্তু অলপ চিন্তনীয় বিষয় হৈ গৈছে।
বৰ চিন্তনীয় বিষয় হৈছে, গতিকে আমি মানে এই গৰমৰ দিনত আৰামৰ মানে এটা তোমাক উপদেশ দিওঁ তুমি বেছিকৈ মানে নেমু পানীৰ চৰবত বা পানী বেছিকৈ তুমি খাই থাকিবা। যিহেতু তোমাৰ বডিতো বডিতো মানে ডিহাইড্ৰেত হয়। যাতে গৰমত ঘাম ওলায়, গতিকে তুমি বেছিকৈ পানী খোৱাৰ অভ্যাস কৰিবা। তেহে মানে তোমাৰ শৰীৰৰ মানে সন্তোলন হৈ থাকিব নহলে তুমি কিন্তু চাবা মূৰ ঘৰুৱা ধৰণৰ অচেতন হৈ পৰিবা কিন্তু পানী নিয়মিত নাখালে।
মানে পানী খাব লাগে তোমাৰ এই কুঁহিয়াৰ চুহিয়াৰ এইবিলাক
অৱ অৱ হয় এই বটলৰ এইবোৰ মানে বেছি ভাল নহয় বাৰু। বটলত পোৱা ৰস বিলাক, হয়।
এইবিলাক কল্ডড্ৰিংকচটো ভাল নহয় বাৰু এনেই মানে নেমু পানী খাব লাগে।
হয় হয় গৰম গৰমৰ পৰা যদি হাত সাৰিব বিচৰা আৰু যদি স্বাস্থ্যটো অকমান মানে ভাল কৰিব বিচাৰা এইবোৰে খাব লাগিব নেমু পানী আৰু অধিক পানী খাব লাগিব।
হয় হয় সেইটোৱেটো মানে মানে নহ'লে পিছত কিন্তু দিগদাৰ হ'ব আমাৰ ইয়াতো দিগদাৰ হৈ যাব
দিগদাৰ আছে লাহে কাৰণ তোমাৰ এতিয়া চা জুলাই মাহ অহাকালি পাৰা যদি সোমাই প্ৰায় আগষ্ট ছেপ্টেম্বৰ ইফালে তোমাৰ একেবাৰে অক্টোবৰলৈকে দুৰ্গা পূজা পৰ্যন্ত গৰম থাকেই হা থাকিবই থাকিবই ছেপ্টেম্বৰৰ গোটেই মাহ থাকেই গতিকে তাকে মই তোমাক উপদেশ দি ভালদৰে মানে পানী চানী খাই থাকিবা
হয় হয় পানীটো খাবই লাগিব ঠিক আছে দিয়া ৰাখিছো আজিলৈকে আজি পিছত কথা পাতিম ইয়াৰ বি হয় ভালে লাগিল কথা পাতি ধন্যবাদ দিয়া।